হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
অ শুনিছা অ কি কৰিছ।
কি কৰিছ?
মই এনেই আছো তুমি
মই মই সেইফালে মুৰ্গী কেইটা কেইটা ও চলাই আহিছিলো মুৰ্গী কেইটা উচলে আহিছিলো।
উম মই পাওঁতে বহুত দেৰি হ'ল নহয়।
আহ কিমান টাইম
উ চাৰে ছটা মান বাজিলে নেকি হোষ্টেল পাওঁতে পাওঁতে চাৰে ছটা।
অ।
তছত গকুল আহছিলল ণ্ড খু ফনাই । ত আমাৰ ৰাণীকেততে ওপৰত সতে মানে। ৰেষ্টুৰেণ্ট এখন আছে।
উম।
সেই ৰেষ্টুট খনৰ পায়। ফ্ৰাইডেছ খিনি আনিলো তেনেকে খাইছো। হা।
অকল ফ্ৰাইডেচ আনিলা।
কি কৈছা।
অকল ফ্ৰাইডেছ আনিলা।
অকল ফাইদেছ। দাদাজনে কৈছিলে হেল্ল'। আৰু কিবা লাগে নেকি বুলি নানিলো আৰু।
অ।
ফ্ৰাইড ৰাইচ খিনতে এশ ষাঠি টকা ললে।
অ।
তিনটো বহু খিনি নিছো দে এই যে প্লষ্টিক যে ডাইৰে্ট। অ এনেকুৱা বন্ধ কৰিব পৰা যে।
অ।
তি এটা পুৰা । বাতি দিছ মই খতমে কৰিব নোৱাৰিলো পুৰাকৰাকে বাতিটোও ডাঙৰ চাইজটো।
অ।
পুৰা ফুল প্লেটেই দিছে।
তুমি ঘৰতে ঘৰৰ পৰা কেইটা বজাত ওলাব।
মই ঘৰৰ পৰা চাৰে দছটা।
ডাইৰেক্ট বাস নে।
নহয় নহয় চেঞ্জ কৰি কৰি আহিব লগা হৈছে তেজপুৰলৈকে আহিলো তেজপুৰৰ পৰা। তেভেলাও আহিছো।
অ।
ডাইৰেক্ট বা নটালৈকে থাকে আৰু।
ৰাতিপুৱা।
অহ।
কেইখন সলাবলগীয়া হ'ল।
দুখন অ তাৰপিছত আকৌ আহি আকৌ দুখন। শুনিছা।
উম উম।
তাৰমানে আহ খানাপাৰা পৰা জালুকবাৰীলৈ এখন আকৌ আহি মেলি। প্ৰথম আমাৰ তাপা তেজপুৰলে এখন তাৰপিছত তেজপুৰ। সুৰৰ পৰা গুৱাহাটীলৈ এখন তাৰপিছত গুৱাহাটীৰ। সেই খানাপাৰ পৰা হেৰি হলে। সেইটো আহ জালুকবাৰল এখন। তাৰপিছত জালুকবাৰীৰ পৰা চাকৰ আনিলে এখন। অ তাৰপিছত আৰু এখন তাৰপিছত ৰাণী গেটৰ পৰা। আকৌ আমাৰ হোষ্টেল আৰু এখন পাঁচখন গাইছে। তেছ কৰিছো।
উঠ বহুত গাড়ী চেঞ্জ কৰিব লাগে দেই।
উম।
ডাইৰেক্ট হাহতেন ইমান নালাগিল তেন চাগে।
ডাইৰেক্ট হোৱাতেন চাৰিখন লাগিলেঁতেন।
অ।
একাত এতিয়া যেনোিবা এখন বাঢ়ি গ'ল পাঁচখন।
অ অ। আৰু তাত গৰম কিমান দি আছে এতিয়া।
এ ইয়াত বহুত বেছি গৰম অ মা। আৰু যে।
উম।
এতিয়া অলপ বিজুলী মাৰিছিলে হা মই ভাবছো বৰষুণ দিব নেকি। নাই বৰষুণ চৰষুণ।
এইবাৰ য বহুত দেশ বিলাকত বহুত দিগদাৰ হৈছে কিন্তু দেই গৰম। কাৰণে।
অথনি গাড়ীৰ মানুহকেইটাই কি কৈ আছে জানে। ত চ লাইক। ইয়াত মানে ইমানেই বেছি গৰম বুলিছ মই কৈছো নহয় আমাৰ তাতকেও মই ইয়াত বেছি। পাইছো গাড়ী মানু সেইটাই আখিন কৈ আছে না। ছে ইমানতো গৰম দিয়াতকেছে একেবাৰে। এই যে কোনোবা এখন দেশত হৈছে ন গোটেই আল কটৰাল বিলাক যে। গৈছে যে।
তাকে ওঠৰশ মানুহ মৰিছে।
অ সেই কৈছে সেই তেনেকুৱাই হৈ যাওক একেবাৰে ইমান বেছি গৰম ইিয়াতকে একেবাৰে মানুহ খিনি মাৰিয়ে। পলটো ন কছে মজে।
উ তাকেবাৰে গ্ব গ্লবেল ৱাৰ্মিং এ। নিচিনা হৈ গৈছে মানে মানুহবিলাকে গছ চছ নৰখা হল যে।
সেইটয়ে সেইকাৰণটো আমাৰ এইফালে যে। এইফালে যে কামৰূপ তাৰানে কামৰূপ জিলা খনত ন। এইফালে। কলেজ স্কুল বিলাকতো সব উদ্ৰেচ দিছে। গোটেই ডিষ্ট্ৰিকখনতে।
অহ
ন কলেজ ড্ৰেছবিলাক কিমান গৰম থাকে । আৰু এটা কথা মই ভাবি নাপাও কেতিয়াও কলেজ ড্ৰেছবিলাক কটনৰ নিদিয়ে স্কুল, কলেজৰ হয় নাই কোৱা চোন স্কুল, কলেজৰ ড্ৰেছবিলাক কটন দিব লাগে ।
সেইটোৱেই কিয় কিয় নিদিয়ে সেইটো কথাইে নাজানো ।
আগতে কিন্তু আগতে আমাৰ স্কুল, কলেজৰ ড্ৰেছ আমাৰ ঘৰ নিজে চিলাব লাগে ন। তেতিয়া কিন্তু আমাৰ ঘৰৰ পৰা কিন্তু কটনৰ চিলাই ।
অ
কিন্তু এতিয়া আকৌ ইয়াৰ আকৌ ইয়াৰ আকৌ ডাইৰেক্ট । আমি পইচা দিব লাগে সিহঁতি দিয়ে ন পইচাও বেছি লয় । কটনৰ বস্তুও নিদিয়ে তাৰমানে একেটা কাপোৰ । কাপোৰেটো কটনও পায় খালী যেনিবা । পইচা কেইটামান বেছি হয় ।
সেইটোৱেই তোমাৰ এতিয়া যিটো গৰম সৰু-সৰু ল'ৰা-ছোৱালীবিলাকেই । থাকিব নোৱাৰা যে মাথা-চাথা ঘূৰাই যায় গৰমত । বাকী ডাঙৰ মানুহখিনিৰ কথা নকওঁৱেই ।
অ জানা আমাৰ মাহী লৰাটো যে
হুম
সৰুটো যে ইমান আকৌ মানে হয় নে কোৱা এইকেইদিন একদম কান্দি-কান্দি একদম খোৱা চোৱা নাই তাৰছত মাহীয়ে কালি কুলাৰ কিনি আনিছেগৈ
হুম
চোৱা এই কিমান তিনিমহীয়া পোৱালিটোৱেই গম পাইছে ।
উম সেইটোৱেই
আৰু জানা ফেন তলৰ একদম ওচৰত থৈ দিলে সি চুপ থাকে। এতিয়া কুলাৰ অনা পৰা সি কন্দা নাই
অ
তেন্তে কোৱা সি সেই গৰমৰ কাৰণেই কান্দিছিলে ।
ইমান অধিক গৰম পেলাইছে মানুহ মানে থাকিব নোৱাৰা হৈ গৈছে আৰু ।
সেইটোৱেইটো
হম
বায়ে মোক কৈছিলে হা আজি মানে মৰিগাঁও কৈছিলে কাইলে ৰাতিপুৱা তাৰপা গুচি আহিব কৈছিলে মই কৈছো জোনডাল গৰম এদিনেই যথেষ্ট হয় নাই তুমি কোৱা চোন
সেইটো হয়
মই কৈছো মই আকৌ কাইলৈ বুলি যাব নোৱাৰো দেই ।
আকৌ এবাৰ তুমি গৈছিলা নহয় মৰিগাঁৱৰ পৰা
সেইটো কিমান দেৰি হৈছিলে অঁ
আকৌ আৰু এটা কথা নহয় তোমাৰ গৰম দিছে দি থাকক আকৌ বৰষুণ দিলেও একেবাৰে নেৰা নেপেৰাকে দিয়ে ইমান
খব বৰষুণ দিছে হবলা মোৰ কাপোৰ আছে
অ
অ
তোমাৰ চব ফালে বানপানী আহি আদায় কৰি পেলাই
হয় নে নহয় বাৰু
উম হেল্ল'
অ
মই জানো ইমান বেছি বৰষুণ দিছে হে আৰু মই ধৰে কাপোৰ বিলাক মই মাৰি মাৰি দিছিলো এতিয়া মই খুলিবও পৰা নাই
অ বহুত বৰষুণ মানে ঘপককে দিছে নেকি
পুৰি খাবি
বহুত বেছি বতাহো মাৰিছে একদম উৰি যাওঁ উৰি যাওঁ হৈ গৈছো মই
এই মোৰ হেৰি আনিব লাগিব দেই মোক খুলিব নোৱাৰা হলো এই যে প্লাষ্টিকৰ সেয়া যে হেল্ল'
অ
প্লাষ্টিকৰ যে সেয়া থাকে যে সেয়াহে আনিব লাগিব এই যে কিলিপ বিলাক যে ক্লিপ বিলাক মই পুৰা টিটি গলো
তাহত মানে উৰি নাযাবলৈ
অ। অ অ মই নোৱাৰো
হুম
কেইটা মান কাপো উ উ হেল্ল'
অ
ম মানুহ জনী তিতিগলো কেইটামান কাপোৰ আনিব নোৱাৰিলো বোলো
কিয়?
বহুত বেছি দিছে উৰি যাওঁ উৰি যাওঁ হৈগৈছে বহুত বতাহ আহিছে। মিব তাৰমানে পুৰা শিল দিয়াদি দিছে মানে
অ তাকেহে কিহৰ কাৰণে ইমান গ সক্কা আহিছে হব তুমি পাৰা যদি এইকেইটা সামৰি লোৱা পিছত কল কৰি আছো মই ফোন কৰিব